শুনিছানে?
অ-অ শুইছা নে কি?
অহ?
এই গোটৰ কথা এটা আলোচনা কৰিবলৈ ফোন কৰিছিলো। অ কোৱা। অ আমাৰ গোটৰ এই খাৰলিটো বনাব লাগিছিলে।
ঠিকে বনাব লাগিব সেইটো।
অ, কাৰ ঘৰত ঢেঁকী আছে এইখিনিত এতিয়া?
এতিয়া ঢেঁকীতো নায়েই। বৰ্তমান চবৰে এতিয়া বাৰিষা চিজন দাঙিয়ে থৈছে ঢেঁকীবোৰ। পানীৰ কাৰণে।
অ, অ সেইটোও হ'ব। এতিয়া খাৰলিখিনি বনাই পেলাই
এইফালে কৰিব লাগিব।
অ-অ সৰিয়হ পালানি?
অ?
সৰিয়হ পালা নেকি?
সৰিহ পোৱা নাই অ।
অ।
কাৰেণ্টটো আহি অহাই নাই আমাৰ এইফালে।
কাৰেণ্ট নাই।
উম।
সৰিয়হটো বিচাৰিব লাগিব কবাত।
অ। কবাত-কবাত আছে। উম, বজাৰত নুলিয়াই নেকি? বগাটো ওলিয়াই।
বগাটো বিচাৰিলে পোৱা যাব।
অ। এনেই সুধিলে, সেই আও সেইটো উদ্দেশ্যলৈ গলেহে মানে হেৰি হয়। অ পাহৰি থাকো। উম, উম হয় বাৰু।
এতিয়া বাৰিষা দিনত মানুহে খাবই পথাৰত থকা।
খাবই সেইটোৱেই অ।
অ খৰিচা আচাৰ বনালা নে কি?
অ অ কেনেকে বনালা।
এই খৰিচাটো প্ৰথমতে উম পিহনাত,
অ, অ। দি পেলাই ৰ'দত শুকুৱাই দিওঁ, অ।
ৰদত শুকাই অলপ লেৰেলি যোৱা নিচিনা হবই নহয়। সেই লেৰেলি গলে যেনিবা সেই কৰো এ মই মানে হালধি আৰু নিমখ সানি পেলাই এৰাতি তেনেকে থৈ দিওঁ।
অ অ অ গম পাইছোঁ।
তাৰ পাছত আকৌ তে ৰ'দ যদি দি থাকে তেতিয়া তেলটো দি। পেলাই আৰু মচলা চব এ জি গোটা জিৰা আৰু ধুনীয়া, তাৰ পিছত চফ গুটি তেনেকে ভাজি পেলাই আৰু ধুনীয়াকে খুন্দি,
অ,
তাত মিলাই পেলাই দি দিওঁ চফ গুটিটো দিলে মানে চেনটো ধুনীয়া আহে।
ধুনীয়া আহে অ, মই মানে এবাৰ বনাইছিলো খৰিচা আচাৰ মোৰ কিন্তু। মচলা পাতি একো দিয়া নাছিলোঁ। সেই এনেকে তোমাৰ তুমি কোৱা নিচিনাকে শুকুৱাই মেলি হালধি নিমখ দি।
অও,
অ শুকোৱাৰ পিছত তেলখিনি গৰম হোৱাৰ পিছত তাৰপিছত মানে বিহ জলকীয়া আছিলে। বিহ জলকীয়া ধুনীয়া ধুনীয়াকৈ টুকুৰা টুকুৰ কৰি কাটি একেলগে খৰিচাৰ সৈতি একেলগে মানে বাকি পেলাই। বৈয়ামত ভৰাই থলো গ তেলটো গৰম কৰি মানে। সেয়াও কিন্তু টেষ্টটো বহুত ধুনীয়া হৈছিলে খাবলে।
উ উম,
উম তেতিয়াও টেছটো ধুনীয়াই হৈছে বাও। বেয়া হোৱা নাই সেই মছলা দিয়াটোও বেলেগ এইটোও বেলেগ বহুত ধৰণৰ পাৰি নহয় বনাব। উম অকল খৰিচা কৰিও থব পাৰি। পানী দি পেলাই। উম পাছ ফোৰনটো ভাজি পেলাই দি দিব লাগে অ অ, মই পাঁচফোৰণটো দিওঁ বাৰু আমৰ আচাৰ পাঁচফোৰণ দিছোঁ এইবাৰ।
পাচফোৰণৰ গোন্ধটোৱে আচাৰত বৰ ধুনীয়া কৰে।
ধুনীয়া গোন্ধ আহে আৰু মোৰ এইবাৰ আচাৰ খিনি বেয়া হোৱা নাই বাৰু যোৱাবাৰ আচাৰখিনিহে ভেঁকুৰি গুচি গ'ল।
উ ৰ'দত দি থাকিব লাগে আৰু পাৰিলে ভিনেগাৰটো দিব লাগে।
অ মোৰ ভিনেগাৰো ইউজ কৰা নাই এই বাৰ মানে, অকন বেছিকে ভাজি থলো কাৰণে নেকি। সেইকাৰণে একো বেয়া হোৱা নাই বাৰু ৰ'দত দিবলৈ পাহৰোঁ।
পথাৰত খাবলে ভাল।
উম তাৰ অকণমান লৈ পেলাই।
ওম,
উম পথাৰত এনেও কিবা এটা হ'লে ভাল লাগে খাই।
উম, মা দেউতাহত শুলে নে কি।
কোনে।
অ অ ঠাই মো হলও আহ হয় বাৰু লোৱা হৈছে নে উম,
কাৰেণতো সদায় ৰাতি ৰাতি ডিষ্টাৰ্ব দিয়ে।
কাৰেণ গ'লে ল'ৰা শুৱে নে?
নোশুৱে এয়া বহি পেলাই বিচি আছো বিচি থাকি অ, বিচি থাকিলে শুব আওঁ বিচা এৰি দিলে নোশুৱে।
সেইটোও হয় বাও।
আইও মা গৰম উঠিছে গৰম উঠিছে।
অ হয় এই কথাটো উম, ঘামুচি হৈছেনি।
এই ঘামুচি একদম তা হোৱা নাই মোৰহে হৈছে লৰা নাই বাও,
উম,
তাই এনে বা টোপনি নাই আও। উম, এ এই দুদিন গৰমতহে এনেকে ওলালে এনেই বাকী ওলোৱা নাছিলে বাও।
অ, গৰমতহে বেছিকে উলাই। উম, পাউদাৰ - চাউদাৰ দিবা ভাল হৈ যাব।
ওৱান,
সেইটোৱে ঠাণ্ডা জেগাত থাকিলে নহয় অ, গৰম জেগা ৰ'দে ঘূৰিলে হয়। ইমান মহো ওলাইছে।
এতিয়া হেই যে ৰ'দ দি- দি বৰষুণ দি দিলেম বহুত মহ হয় এতিয়া পানী বুকত
ডিমৰ প্লেটটো এনেকে জ্বলাই অকমান ঘূৰাই দিলে নাইকিয়া হয়।
উম, তাত ধূনা দি দিব লাগে
ধূনা মোৰ ধূনা আনিব লাগিব ইয়াত পাই নাই জানো
তাকে সেই ধূনা গুৰিটো দিলে বহুত ভাল মানে এইবোৰ মেলেৰিয়া -চেলেৰিয়া বোৰ
হয় -হয় আৰু এইবোৰ বহুত কাৰণত ভাল ধূনাটো।
বহুত বেমাৰৰ কাৰণে বানাও মানে কি হয়
আমাৰ হেৰিতো বাহিৰা বস্তুবোৰো মানে সেই গোন্ধটো পালে আঁতৰ হৈ যায়।
হয়- হয়।
ধূনাটো দিব লাগে আমাও নাইও ধূনা গুৰি আনিব লাগিব।
অ', অ', আনিব লাগিব মইয়ো।
লাগেই লৰা- ছোৱালী থকা ঘৰত লাগে। আৰু সেই শৌচ - চৌচ হৈ থাকিলে ধূনা অকনমান গুৰিটো পিচি পেলাই এনেকে হেৰি লগত খাই দিব লাগে গাখীৰৰ লগত।
হয় নিহি?
আলহী আহিলে
ডাঙৰ মানুহ নে?
সৰু।
অ', অ',
গাখীৰ নহ'লেও এনেই পানী অকনৰ লগত হ'লেও খাই দিব লাগে।
সেইবোৰ ঔষধি বস্তু।
উম,
উম, চবফালে ভাল আওঁ উম।
আমাৰ ইয়াত মানুহে ইমান হেৰি নকৰেই।
নকৰে ধুনাত
ইউজ নকৰে সেইটোকে কোৱা।
নকৰে আমাৰ আগতে মামাহঁতৰ ঘৰত একদম মানে উশাহ নোপোৱাকে ঘূৰাই ধূনা। পুৰা ঘৰটো ঘূৰাই। উম, ধূনা ৰাতিপুৱাও দিয়ে গধূলাও দিয়ে।
অ',
উম,
আৰু পৰিৱেশটোৱে কিবা এটা ভাল লাগে আগতে।
উম,
আগতে এনেকুৱা দিনত গৰম বন্ধ বুলি মামা হত হতৰ ঘৰত আও পুখুৰীৰ পাৰত নাচপতি এজোপা আছিলে নাচপতি টি খাওঁ কঠাল, আম, আজিকালি ল'ৰা- ছোৱালী সেইবিলাক নাইকিয়া হ'ল আওঁ।
নাখায় - নাখায় সেইবোদ। নিজৰ লৰা ছোৱালীবোৰে সেইবোৰ নাখায় নহয় এতিয়া। নাখায়
উম, আমি বিলাকে হেৰি কৰিলো আৰু এতিয়া নাই আৰু।
আগতে কিমান প্লাম শ্লাম, আনি-আনি খাও। সাতৰ খুটি হোৱা সাতৰ খুটি হোৱা দিনত। কোৱা একদম কঠাল আম
হয় দেই। তেতিয়া দিনবিলাক ভাল আছিলে। উম, আজিকালি বুজি নাপায়।
লাষ্টত এনেকুৱা হবকে চাতৰ সুধিলো কি সেই বস্তু
নাইকিয়া হৈ যাব সেইটোৱে। সিহঁতে বুজিয়ে নাপাব একো উম, নাজানে।
অ',
কোনো নাথাকিবগে তেতিয়ালৈ চাগে।
থাকিব সেইটো আগতে একদম। তাপ লাগিল বুলি কোৱাৰ লগে - লগে মাহেকীয়া হলেও সেই মানুহজনী ওপৰতহে থব।
অ, হয়, জানো উম, জানো।
তাতে একদম লঘুণতে থাকিব লাগিব সেই
লঘোণত থাকিব লাগে আৰু নিজৰ কাৰণে ভাল সেইটো।
অ, সেই নিদিয়ে পৃথিৱী গচকিবই নিদিয়ে।
নিদিয়ে অ, পাইছ দেই। উম, এতিয়া সেইবিলাক নাই আৰু।
সেইটো কাৰণে পৃথিৱীখনতো ইমান ধ্বংস হৈছে।
কাৰেন্ট আহিলে।
কাৰেন্টটো আহি যাব।
বহুত ভাল লাগিছে অ,
এইবোৰ জহতেই পৃথিৱীখন এনেকুৱা হৈছে। ইমান যে দুৰ্নীতি। একো মানে নিয়ম নীতি নমনা হল চব নিজৰতে নিজে হয়।
সেইটোৱে, মহিলাসকলো ইমান বিপদত কৰিব লাগে, ৰাস্তা ঘাটে অকলে যাবলৈ ভয় লাগে।
উম,
উম,
এটো পৰিইচথিতি লে অ,
সেইটোৱে আজিকালি নিজেই চব শক্তিশালী হ'ব লাগিব, নিজেই নিজৰ কাৰণে যুঁজ যুৱ দিব লাগিব।
অ',
উম, সেইটোৱেই। বেছি দেৰি কথা নাপাতো বাৰু! হেৰি, টাইমো হৈছে। শুবও লাগিব, ৰাতিপুৱা কাম অলপ আছে। এফালে যামো। উম, ৰাতিপুৱাহি মই যে কৈছিলোঁ তালে লগৰ দুজনী যাব, সেই আই থানলৈ অ, তে তালৈ যাম তাকে চাৰে নত এটা বজাত আহিব যেনিবা টমটম আ উম, সিহঁতে লগ ধৰিছে আৰু যাম আৰু। অ' ক'ম বাৰু! মই বহুত দিন যোৱাই নাই বহুত দিনৰ আগত তে যোৱা, জীও সৰু থাকোঁতেই যোৱা। দুবাৰ গৈছোঁ। উম, তাৰপিছত যোৱা নাই। অ' এতিয়া যাম আৰু এইবাৰ।
উম, কেনেকুৱা কি ধৰনৰ? হেৰিটো কি কয়, বগা কাপোৰে পিন্ধি যাব লাগিব চাগে!
বগা কাপোৰে পিন্ধি যাব লাগিব, নিজৰ লগত কথা। হ'লেও মানে বগা কাপোৰে পিন্ধে তাত চবেই। উম উম, নিজৰ সাজ-পোছাকটো নিজৰ কথা।
বগা কাপোৰযোৰ পিন্ধিলে শুদ্ধ-শুদ্ধ লাগে মনটো।
অ' শুদ্ধ শুদ্ধ লাগে। সেইবিলাক জেগালৈ মোৰ নিজৰো ভাল নালাগে, কিছুমানে পিন্ধি যায়। কিন্তু মানে ভাল নালাগে, তেনেকুৱা জেগাবিলাকত। উম সিকেই গ'লে মানে
কিবাটা ভাল লাগে।
অ' হয়। এদিন ওলাবা তুমিও আজৰি মেলি হোৱা আৰু পিছত যেতিয়াই ভগৱানে নিয়ে, তেতিয়াহে যাব।
অ' সেইটোৱেই, ভগৱানে যেতিয়া মিলাই আৰু।
মিলাই আৰু, সেইটোৱেই।
এবাৰ একো ক'ব নোৱাৰো। সময়-সুবিধা অ' সময়- সুবিধা মিলিলে।
মিলিলে যাম আৰু কোনোবাদিনা। বাৰু তেতিয়াহলে শুৱা। উম, শুভৰাত্ৰি।
শুভৰাত্ৰি, ঠিক আছে।
উম।